হেল্ল' হেল্ল'
কি কৰিছা?
বহি আছো কি কৰিছা?
হেল্ল' হেল্ল'
শুনিছা নাই।
হয় শুনি আছো কি কৰি আছা?
বহি আছো তুমি কি কৰিছা?
হেল্ল'।
ঘৰতে আছা?
হয় ঘৰতে। তুমি ক'ত?
মই ঘৰতে আছো।
কতো যোৱা নাই?
যোৱা নাই গৰম বেছি কাৰণে।
অ' বতৰ কেনেকুৱা তোমালোকৰ হ'লে?
বতৰটো একদম ৰ'দ দি আছে। বতাহকণ অকন আছে ৰ'দ গৰমটো বেছি।
অহ কেইদিনমান ধৰি আমাৰ ফালে বহুত গৰম।
বৰষুণ অকণমান দিয়ে বৰষুণ দিলে বেছিহে গৰম লাগে। কালি ৰাতি নেকি দিছিলে।
অ বৰষুণ দিয়ে ৰাতি। তি হ'লেও গৰমতটো নকমে গৰমতটো বহুত বেছি।
বাহিৰত বহিলে বতাহ দি থাকিলে ভাল লাগে।
হয়। আজি বতাহ আছে আমাৰ ফালে হ'লেও গৰম বহুত।
আমাৰ ফালেও দিছে ক
তোমালোকৰ ফালে হ বানপানী হয়?
পানী হয় মানে তেনেকে বানপানী বুলিতো পানী হয় বুলিয়ে ক'ব পাৰি। বানপানী মানে মানুহৰ ঘৰত তেনেকে নোসোমায়। ৰাস্তাত হয় মানে ইমান ডাঙৰ বৰষুণৰ পানী নৈৰ পানীও। সোমাই নদী আছে। মানে একদম ডাঙৰ বানপানী মানুহৰ ঘৰ সোমোৱাত তেনেকুৱা বানপানী নহয় মানে ৰাস্তাত হয় পানী কিছুমান জেগাত। ধৰা পথাৰত হয়।
অ'।
তোমালোকৰ ফালে হয়?
আমাৰ ফালে হয় পুৰা বানপানী। এতিয়া পুৰা মানে নদীত পুৰা পানী বাঢ়ি আ চ
অ'।
অসুবিধা হৈ জায় থকা অ আৰু হেৰি জীৱ জন্তুৰ বেছি অসুবিধা হয়। মানে পথাৰ পুৰা পানীৰে ভৰি থাকে গছ গছনি হেৰি গা চা নাথাকে। খোৱাৰো অসুবিধা হৈ যায় থকাৰো। অসুবিধা হয়।
অহ। আৰু ৰাস্তা ঘাটত হ'লে লৰা ছোৱালী স্কুল কলেজ
হয় আৰু আমাৰ ফালে ধৰা হয় এ হেৰি পথাৰত আৰু ঘৰতো সোমাই যে মানুহৰ হেৰি থকাৰ অসুবিধা হৈ যায়।
উম কিছুমান জাগাতো বহুত ডাঙৰ বানপানী হৈ যায়। মানুহ একদম ৰাস্তাতচ গুছি আহে স্কুলত।
আৰু পানী হয়। মানুহ সোমাই যেতিয়া ঘৰত পা তেতিয়া ৰাস্তাত আহিব লগা হৈ যায়। আৰু সুবিধাও আছে ধৰা বহুত মানুহে মাছ মাছ চাছ ধৰে বিক্ৰী কৰে ফ্ৰেছ মাছ পোৱা যায়।
উম আৰু ধৰা বছৰি-বছৰি বানপানী হলে মাটি খাৰুৱা হয়। যি তি বস্তু মানে বানপানী এটা আহি পেলাই সেইবিলাক গেলি-পচি মানে সাৰ হৈ এতিয়া খেতিটো ভাল হয়। সুবিধাও আছে, অসুবিধা
উ পিছত পানী মানে যোৱাৰ পিছত হয় মানে।
পানী যোৱাৰ পাছতে একদম বহুত। য'ত ত'ত যিতি মৰি থাকে। গেলা গোন্ধাই বেয়া থাকিব নোৱাৰি। কেইদিনমান পিছত সেইখিনি খেলি পচি তাৰপা আৰু সাৰলে গুচি যায়। সাৰ হৈ যায় তেতিয়া আৰু
তোমালোকৰ ফালৰ ই ধান ধান কৰে ন নি
ধান খেতি কৰে হয়।
আৰু বেলেগেই কৰে।
বেলেগ মানে ধান খেতিটো মানে বেছিভাগেই বেছি মানুহে কৰে আৰু বেলেগ মানে কিবা পাচলি চব্জি তবজি বা যাৰ যিহেতু নিজৰ কথা কিছুমানে কৰে। কিছুমানে নকৰে। আমাৰ ঘৰৰ ওচৰতে তেনেকে নহয়। আৰু অকমান দূৰত মানে তেনেকুৱা নৈ ওচৰতে নে এইটো কি জেগা বুলি কোৱা মই ইমান নাজানিলো। জেগাডোখৰ নামটো মোৰ ইমান মনত নাই। সেইফালে মানে মানুহ থাকি লয়। তাত মানে পাচলি কৰে। বহুত মানুহে কৰে। তাৰ পাচলি সাৰ চাৰ নিদিয়ে, খাবলৈও ভাল। অ বহুত ভাল।
নিজে কৰিলে ধৰা হেৰি সাৰ চাৰ নিদিয়ে। টো খাবলে ফ্ৰেছ থাকে আৰু বজাৰৰ পৰা কিনি অনাটো পুৰা সাৰ দিয়া থাকে।
কিছুমানটো যেনেকে বেগেনা এনেকে ঘৰত হ'লে খাই কি কিছুমান বেগেনাটো সাৰ দিয়া থাকে। বজাৰৰ পৰা বেঙেনা হলেও নিসিজে কিবা। টা দাঁত থৰলেকিয়া হৈ থাকে।
হয় আৰু দুদিন পিছত পচি যায়। সাৰ দিয়া থাকে যে, হয় যিকোনো বস্তুৱে। কিনি অনাতো বহুত বেছি সাৰ দিয়ে। মানে বিক্ৰী কৰিবৰ কাৰণে কৰে যে। সাৰ দিলেতো বেছি তিয়ে হয় সেইটো কাৰণে।
তুমি এনে কি পাচলি বেছি ভাল পোৱা?
আলুটো বেছি ভাল পাওঁ। আলু ধৰা কোমোৰা ভাল পাওঁ। উ স ভোল
আলুটো মানে চবৰে আলু মানে চবেই ভাল পায়। যিকোনো এই বেলেগ পাচলি আলু দিলে মানে খাই ভালেই লাগে। মই ভোল খাই ভাল পাওঁ। মই জিকাটো ইমান ভাল নাপাওঁ। আৰু মই মই আকৌ আৰু এটা কি আছিলে? ভাত কেৰেলাটো মই খাই ভাল পাওঁ। পটল ইমান ভাল নাপাওঁ।
পটল হয় ভাল নালাগে। ভাত কেৰেলাটো হেৰি পিতিকা বনালে ভাল লাগে।
কৰিলে চাই কেতিয়াবা ভাল লাগে।
হয়। এনে নিজে ঘৰত অকণ চব্জি কৰিলে, ধৰা নিজে খাব পৰাকে। তেতিয়া ফ্ৰেছ পোৱা দা খালেও ভাল লাগে। খুৰীৰ কৰিব লাগে অলপ চলপ মানে নিজে।
আৰু দেখাতো ভাল লাগি থাকে গছত হয় নাই?
হয় হয়।
মোৰ মানে কি নিজৰ ঘৰত কিবা এটা বস্তু হলে- দেখি থাকিলে ভাল লাগে মোৰ। গছৰ পৰা আনি মোৰ খাবলৈ মন নাযায়, লাগিলে গছতে বেয়া হৈ যায়। কেনেকুৱা লাগি থাকে?
হয়।
তোমালোকে পাচলি কৰা নেকি?
পাচলি তেনেকুৱা নহয়, অলপ অলপ নিজে খাব পৰাকে জলকীয়া পিছত তোমাৰ হেৰি উ ভিতৰত, ভোল, ভোল। কোমোৰা, তেনেকে অলপ চলপ আৰু। খাৰ- চাৰ নিদিয়েও। উ অলপ অলপ হয়, অলপ অলপ হয়। ত খাব পাৰো।
পাচলি মানুহৰ ঘৰত থাকিব লাগে এনেই। উম, মানে নিজে খাবলৈ আৰু দেখিবলৈ।
অ, জাতিলাও আছে। লাও তেনেকে হোৱা নাই মানে, শাক- চাক খাব পাৰি তেনে
আমাৰো হৈছে, ভাত কেৰেলা গছ আছে মানে আৰু লাও। লাও গছ হৈ আছে, লাও হোৱাই নাই এতিয়ালৈকে, বগাইছেহে।
অহ। এনেই শাক-শাক চব
ভাত কেৰেলা খাই আছো।
হয়।
আমাৰ ঘৰৰ ওচৰৰে খুৰী এজনীয়ে কৰিছে বেঙেনা। ভাত কেৰেলা।
হয়, ওচৰত কাৰোবাৰ ঘৰত। থাকিলেও তোৰ কেতিয়াবা আনি।
বেঙেনা মানে এই বগা বগা যে গোল গোল।
পনীৰ নিচিনা যে।
অ হয় হয়, সেইটো দেখিবলৈ ইমান ধুনীয়া লাগে গছত হৈ থাকে।
হয়, এইটো খাই ভাল লাগে পিটিকা বনাই খালে।
মই বেঙেনা খাই ভাল পাওঁ। এটা সময়ত মোৰ ঘৰত আছিলে, আজিকালি মই- বেঙেনাটো খাওঁতে মুখত ভাল লাগে, পাছত মোক খাই দিয়াৰ পিছতো মোৰ- মানে কিবা লাগি থাকে, মই সেইটো কাৰণে ইমান মানে জোৰ কৰি নাখাও বা কাচিতহে খাওঁ। মোৰ মুখত ভাল লাগি থাকে। খাবলৈও মন যায়, সেই মোৰ খোৱাৰ পিছত মোৰ কিবা লাগি থাকে।
হয়
আমাৰ ফালে পুৰা ৰ'দ আছিলে, এতিয়া পুৰা মানে হেৰি কৰি পেলাইছে একদম আন্ধাৰ।
আমাৰ ফালে ৰ'দ দি আছে, মই কাপোৰো ধুলো শুকালেও কিজানি আনিমো।
মনে ক'তো ফুৰিব অ' নোযোৱা?
ইমান গৰম, যাব লাগিব হ'লেও।
অঁ আবেলি টাইমত ভাগে গৰমত আবেলি টাইমত
অ হয় নেকি?
পিছবেলাকে অকণ ঠাণ্ডা-ঠাণ্ডা থাকে সন্ধিয়া টাইমত তেতিয়া ভাল লাগে।
এনেই লগ হলে খোজকাঢ়ি-খোজকাঢ়ি হৈ থাকিলেও কৰ'ৰবাত তেনেই ভাল লাগে আৰু গছৰ তলত এনেকে বহিব পৰা নিজান জেগাত এনেই বহি কথা পাতিব পৰা লগ লগৰ লগ পাই এনেকে ভাল লাগে।
হয় তোমালোকৰ ফালে হেৰি ধান খেতিক এতিয়া ধান কৰিব নেকি লগাব নেকি ধান খেতি কি এতিয়া ধান লগাব নেকি তোমালোকৰ
হয়-হয় আমাৰ ফালে হয়-হয় এইটো খেতিয়ে কৰে কঠিয়া তুলিছে মানুহে পথাৰত
অ তেওঁ অঁ উ ঠিকেই আছে এতিয়া মানে বৰষুণৰ পানী তেনেকাই কৰিব পাৰি ন? পানী বৰষুণৰ পানীৰে
আমাৰ এই এইটো চিজনত যে কৰে মানে এইটো সময়ত খেতি যে কৰে তাত মানে এক্সট্ৰা কে মানে পানীটো দিব নালাগে এ এনেকে পানীটো সময়ত পানী হয় নাই পথাৰত সেইটো পানী বৰষুণ দিয়ে। সেইটো পানীতে হয় মানে
বহুত দেৰি কি কথা কথা পতা উম
ঠিকে আছে।
হুম। এইটো হ'ব দিয়া।
কি কৈছা? কি কৈছা কি কৈছা হা শুনা নাই
অ', ঠিক আছে দিয়া পিছত কথা পাতিম।
অ'-অ' হ'ব দিয়া। কি কৈছা আহ